অ কোৱা
কি কৰি আছা?
এ এনে ফেনৰ ওচৰত আছো। তই?
মইও এনেই বহি আছো, এ ভাগৰ লাগি আছে না এনে বহি আছো অলপমান।
অ এইটো বহু ওচৰতে উম! এ পানী টেংকি পা পানী পৰি আছে, অফে কৰিব অহা নাই মালিকে।
অ এ পানী নি
শুনি আছো ৰবা! এ খোৱা নাই খাম, তুমি?
অ মই খোৱা নাই, বিচনাতে আছো।
বাজিছে, টাইম কিমানটা হৈছে? খাম আৰু অকনমান দেৰি পিছত খাম, ভোক লাগিছে আৰু।
উম! মানে ঘৰৰ খবৰ কেনেকা আছে তোমাৰ, খবৰ কেনেকা চলি আছে?
খবৰ ত ঠিকে, আৰু এতিয়া ভাবিছো আৰু কি কৰো বুলি কিনে। অ, তুমি কোৱা?
অ মানে ঠিকে চলি আছে ঘৰ বনাই অ মানে কি কম মানে কেতিয়াবা ভাল কেতিয়াবা বেয়া এইটোয়ে চলি আছে সৰু হুৰাকে বেছি ভালো নহয় কেতিয়াবা বিয়া নহয় এনেকা চলি আছে আৰু
কিবা ছুটিহে ল'ব মন গৈ আছে
অ এইটো মানে ছুটি লব মন যাইছে ম মানে লেকিন লৈ ললেও কিবা হয় না ছুটি লৈ লৈ যেতিয়া মা খটম হয় দৰমহা হলেমানে আদত এটা দৰমহা হোৱা পিছত ছুটি লব মন নাযায় আৰু
অ বেয়া লাগি যায় পাছত
মা বোলৰ চাই দে যিমান পাইছে এইটো দৰমাহাত তোমাৰ খৰচৰে গুচি যাব হাতত না থাকিব একো এনেকা লাগে
অ সেইটো হয়। এতিয়া সিদিনাখন পৰিছিলি যে দুখ পাইছ নেকি?
এ মানে কি কম মোৰ পঢ়াটো মানে হাততে দুখ পাইছো মানে তোমাৰ এটো খালি আৰু মানে ত থাকে না কোৱনী বিলাগত কোৱনী বেলাগত টো পালো মাথাত লগা নাই কাৰণে অলপমান মাথাত লগা নাছিল অলপমান খালি লাগিছিল আৰু মানে ইমান লগা নাছিল মা মানে হাতত বেচি লাগিল মাথাত খানি অলপমান লাগিছিল আৰু এনেকা পুৰা লগা নাছিলে আৰু সেকাৰনে একো বেছি হোৱা নাছিল আৰু খালি হাতত লাগিল আৰু হাতত আৰু অলপমান পোৱা অ খালি হাতত অলপমান কুটিত মানে কুটি পালে অলপমান
কিবা লগাই অকমান সি সেক দি ললি হয় কিবা হট ৱাটাৰ বেগ আছে যদি
হা কি ক'লা?
অকমান অকমান গৰম দি দিলে হয় সেকটো দিলি হয় গৰম সেক
উম উম অ সেটোয় নহয় ঠিকে আছে মানে বিষা নাই ঠিকে আছে মানে মাথাত লাগা নাই ন আৰু পিঠিটো মানে পিটিত লগা নে মানে তোমাৰ কুটিত লাগিছিল আৰু কুটি ফালে মানে অলপ পিছফালে
উম
তাতে অলপমান বিষাইছিল আৰু এতিয়া যে ঠিক হল মানে এতিয়া ইমান এ কি খবৰ চবে গুচি গল মইয়ে যাব পৰা নাই কি কৰিম নোৱাৰোঁ অলপমান কিবা ভালছিলা ন অলপমান দিনবোৰ ম আজিকালি
মোৰো একে চব উল্টা পুলটাই হৈ আছে
অ সেটোৱে সবেই গুচি গ'ল অলপমান আগত দেউতাও গুচি গ'ল পাৰ্ক আছিল দলংটো এনকে কছিল মই যোৱাৰ টাইমত ভাগ কৰিল সিদিনা
হা হা হা
সেইটোৱে আৰু অ এতিয়া মানে এই বহি আছো অ সুধিব খুধিছো তোমাৰ যেনেকা অ হেল্ল'
অ ক ক শুনি আছো
অনেকাটো তোমাৰ কিবা হৈ আছে যেনেকা গৰম বহুত কিমান হৈ আছে জেগাত তুমি এতিয়া চাই আছে টাইম বোৰ মানে লগে লগে যাই আছে আজিকালি মানে কি হয় কাৰ কাৰ মাজত যেনেকে সময়ে নাথাকে কথা পাতিবা কাৰনে ঘূৰিব কাৰনে লগৰ লগ লগ ধৰিব কাৰণে একো না থাকে টাইমোৰ তুমি চু এ এইটো বছৰৰ আধা বছৰে গুচি গ'ল গমেই পোৱা নাই আধা বছৰ কেনেকে গল তেনেকা এ লাগি আছে এতিয়াতো বছৰ আহিছে, ইমান লগে লগে গুচি গ'ল।
অঁ
লাগে, ইমান বয় জয় আছে তুমি কি লাগে মানে ইমান আ বছৰ তো ইমান লগে লগে যোৱাত তোমাৰ ইটো যেনেকা তোমাৰ ভাৰত আছে, ভাৰতৰ মানে আগজা পে কয় ন, তোমাৰ কি কয় কৰে তোমাৰ আগত যোৰ ভাৰতৰ তোমাৰ ফিউচাৰটো কি হব মানে কি লাগে তুমি
এ
নহলে এনেকা অসমটো হব মানে তোমাৰ ভাৰত দেশৰ অসম দেশ মানে। আ ফিউচাৰ কি হব, যকেনে আগৰ অ কি হব কি জানু কি লাগা?
মানে মই কি ভাবো আৰু মানে। এনে ই ডেভেলপমেন্টৰ লগত ল এমপ্লয়মেন্টৰ হেৰিতটো আনিব লাগে। কম্পানীজ বোৰো চেটআপ হ'ব লাগে। আমাৰ মানে যেতিয়ালৈকে যেতিয়ালেকে আনএমপ্লয়মেণ্ট ইছুটো যেতিয়াকে চল্ভ নহব নহয় মানে বেৰজগাৰী। এতিয়ালৈকে মানে যে উন্নতি নাই দেশৰ আও তাৰপিছত আ ত অ তাচোন নাজানো কিয় মানুহবোৰ মানে কিন্তু যিমানো যি কলে এতিয়ালৈকে মই যি চাইছো। মানে মই, অসমতটো ক'ব গ'লে যে মোৰ চকুৰ আগতে চাইচো যে বহুত। উন্নতি হৈছে, আগত মানে যে। মানে এতিয়া এনে মানে যিমানো যিও মানে বেয়া বুলি ক'লেও এইটো এইটোক মানে। ত' ৰাজনীতিক দলটোক মানে বেয়া বুলি ক'লেও মানো যে সেতি যে আগতকে যে বহুত কাম কৰিছে আগত যোনে আছিলে। সেততকে সেইসেতি বহুতে কাম কৰিছে মানে বেয়া হলও মানে চ কোননো ভাল নে কোননো বেয়া কিন্তু ইমানটো চাব লাগিব যে অণমান বস্তুটো আগবাঢ়িছে নাই? সেইটোৱেই চাব লাগে, কিন্তু বহুত আনিছে। হেৰিবোৰ আনিছে মানে, অপৰচুনিটিচ আনিছে যিমানো যি কলো।
উম সেইটো মানে মানুহবিলাক কয় ন অলপ মানুহ জনে গাকো আহ। কাকা দেশত দেশৰ মানে কি হয় মানে আগত কি হয় কেনেকা কৰিব মানুহবোৰ যেনেকা চোৱা মানুহবোৰ ইমান বৰি আছে, তোমাৰ ন মানুহখনৰ কিবা কয় নাম্বৰখন ইমান ব আছে আগতে ইমান কমাৰ্চিয়েল। যা আগৰ য জব কি আছিল মানুহবিলাকৰ, তুমি খালি ক্লছ টুৱেলভ লাগে পাছ কৰিলে তুমি কাম বোৰ পাইগৈছিলা এনেকা আছিল। আৰু, আজিকালি এনেকা নহয় তুমি যেনেকা যিমান পঢা তুমি, পি এইচ ডি কৰি লোৱা ইঞ্জিনিয়াৰিং কৰি লোৱা মানে কামবোৰ নাপায় আৰু আজি ত মানে কাম বোৰ কম আছে মানুহ বোৰ বহুত আছে আৰু। আৰু চবে পঢ়ি আছে, চবৰ কাৰহা ডাঙৰ ডাঙৰ ডিগ্ৰী বিলাক আছে। এইকাৰণে কোম্পানী বিলাক ডাঙৰ ডিগ্ৰী থাকিলে মানে বচ, আজিকালি চাইছে, স্কিল বোৰ চাই চাই মানে।
উম, কোৱানডিটি এতিয়া নাচায় আজিকালি হেৰি চাই কোৱালিটি চাই সেইটো কাৰনেতো কয় যে তুমি এইটো এইটো কথাটো কয় তুমি যিমান মাৰ্কচ পালো তোমাৰ যিমানো নম্বৰ পালো একো হেৰি লাভ নাই বুলি কিয় কয়? লাষ্টত গৈ কি মানুহে স্কিলচ হে চায়, কিমান পাৰিবা তুমি? এক্সপিৰিয়েনচ বিচাৰে এইবোৰৰ কাৰণে বি
এইটো মানে এক্সপিৰিয়েন্ঞ্চ বিচাৰে লাচতত
আৰু অকমান পাৰ্চনেলিটি চাই কিমান কেনেকা পাৰিব নে নাই ইাৰ ইণ্টাৰভিউ বোৰ হয় নহয় তাত মানুহে মেইন পাৰ্চনেলিটিোৱে চায়।
কেনেকা আছে বি বিটো কথা বতৰা কেনেকা সেইবোৰ হে চাই।
উম, ঠিকেই কৈছা মানে তুমি অ'
আৰু তাৰপাছত মানে কামতটো পাৰিব নে নাই, কিমান ধৈৰ্যটো আছে। সেইবোৰ চাই আৰু, আহ আজিকালি মানে অকমান। হেৰি মানে মানসিক। সি হেৰি দি অকমান মানে অকমান হেৰি হ'ব লাগে আৰু ষ্ট্ৰং হ'ব লাগে। মানে নোৱাৰি আৰু এতিয়া- এতিয়া মানে মই কি ভাবো মানে এইটো লৈ যামে। কথা হেৰি মানে এনেকা। ডিবেট টাইপৰ কৰো নহ, আগৰ দিনৰ এনেকা আছিলে এতিয়া এনেকা নহয় সেইবোৰ। এইটো - এইটো মানে পাতি একো মানে হেৰিও নাই। লাভ নাই এনেকা টাইপৰ কথাবোৰ কেনেকে মানে সময়ৰ লগত চব বস্তু সলনি হৈ থাকে ন? তাৰ মানে এতিয়া মানে আমাৰ ওচৰত একো অপচন নাই মানে এতিয়া এনেকা হয় কি। যি হৈ আছে নতুন বস্তু তাৰ লগত আমাক মানে নিজকে মানে হেৰি কৰিব লাগিব।
এডজাষ্ট কৰিব লাগিব, নতুন- নতুন বস্তু শিকি গৈ থাকিব লাগে।
একদম ভাল কথা কৈছা তুমি মানে। নতুন কি হয় আগ বাঢ়ি যাও কেলে মানে যি হয় আছে তুমি এটা। কাৰ- কাৰ লগত নাথাকে তাৰ কি হৈ আছে তুমি মানে। তুমি নিজৰ এতিয়া যদি আগ নাবাঢ়িলে এটা জোগাতোত থাকে থাকিলে তোমাৰ লোকচান হব মানে। তোমাৰ যেনেকা। অ' ভাবিব অ দে মই ডিগ্ৰীত পাছ হৈ যাও পামবোৰ প যাওঁ ন তুমি। এই এটা জাগগাত থাক যাব তুমি আগবাঢ়াই ন যাবা তোমাৰে তোমাক মানে কোম্পানী বিলাক তুমি একো নাৰাখিব তুমি আগবাঢ় যাব থাকিব মানে। কি নতুন বস্তু বিলাক কি আহে তোমাৰ। তোমাৰ অ' তোমাৰ নতুন তোমাৰ ভালক আহে মানে তোমাক। ভালক ক্ষয় কৰিবা ঘাৰে তোমাৰ জিন্দগী বোৰ মানে অলপ সহায় কৰিবলৈ আৰামত যাব পাৰে এনেক কাষৰে আহে। তুমি ইয়ো আগবঢ়া না জালে তুমি এটা জাগাতে থাকে থাকিলে বহিলে সেইটোতো নহ'ব না। মানে ত ভাবো মান ঠিক আৈছা তুমি যেনেকা যেনেকা তুমি অসমৰে যেনেকা চোৱা। অ' মানুহবোৰে কি হয় মানে থাকে অলপমান। কি আজিবোৰ কি থাকে কামবোৰত কি হয়। কৰা নাই মই, আহা যেনে কাম বোৰতো। আজিলৈ যানো। কাম হয় ন তোমাৰ ঘৰত বহি বিলাক কাম কৰা ৱৰ্ক ফ্ৰ হম কৰা নহলে অনলাইন কামবোৰ। মানুহবিলাক যেনেকৈ কৰিব নোখোজে আৰু যেনেকুৱা তুমি চোৱা মানুহবিলাক তোমাৰ। উম কয় অফিচত কাম কৰাবিলাক ভাল থাকিলে তোমাৰ চিকিউৰিটি থাকে। কামবোৰ না যায় ন গ কামবোৰক বেছি ভাল একা গবৰমেণ্ট কাম বিলাক আৰু প্ৰাইভেট কাম বিলাকতো মানে কাম বিলাক থাকিব নাথাকিব এনেকুৱা। হয় আৰু মানে ঠিক আছে এইটো মানে গ তোমাৰে থাকে অলপমান যেনেকা কামবোৰ থাকিব সদায় তোমাৰ লগত না যায় এনেকা হ দেখিন মানে তুমি আমাৰ ডাঙৰ মানুহ মনে অলপমান তুমি তো ল'ব লাগিব না ৰিস্ক ফুল ল'ব লাগিব মানে কিবা ডাঙৰ মানুহ হ'বা কাৰণে প্ৰভ কি কি থাকে তোমাৰ স্কিল স্কিল ভাল থাকিলে ইমানে তুমি ডাঙৰ কিবা চেলেৰী পাব আৰু তোমাৰ যেনে তোমাৰ গা স্কিলচ নাচাই তোমাৰ খালি এক্সাম কেনেককা দিছে তুমি এনেকা চাই আৰু কাম এক্সাম বেছি নাম্বাৰ দিলে ভয় নাপালোঁ তেনেককা লেকিন প্ৰাইভেটৰ কামবিলাকত স্কিল তোমাৰ যে স্কিল বোৰ ভাল আছে তুমি গভৰ্মেণ্ট কাম পালা যে গভৰ্মেণ্ট জব হলে তুমি মই তো ভাবো প্ৰাইভেট জববিলাকো চেষ্টা কৰিব লাগে নলাব কোম্পানী পৰা কিয় দিব তোমাক ভাল কাম কৰা মানুহ অ এ লছ হ'ব নহয়
ঠিকে আছা এটাত ওলালে তুমি এতাত গৈ তুমি নতুন এটাত জইন কৰিব পাৰা নে আজিকালিতো চবে মানে এনেকে কি চেঞ্জ কৰিয়ে থাকে দুবছৰ দুবছৰ
ইটো মানে মই ভাবো মানে স্কিলবোৰ আছে ন তুমি তুমি ভাবা অ স্কিল বহুত আছে মই এনেকাে গভমেণ্ট কাম কৰি বনা নাই অলপ মোৰ অলপ বেছি পাবা প নে বনৰ চালেৰিখন এনেকা দৰমাখন তুমি প্ৰাইভেট কাম কৰি মই যাব লাগে মই ভাবো যেনেকা ডাঙৰ ডাঙৰ কোম্পানী বোৰো লৈ ল'ব তোমাৰ ইয়াত যে যিমান তোমাৰ পাব ন ইয়াৰ দহ গুণা তুমি তাতে প্ৰাইভেট দিনত পাব এক মাহতে এনেকা তুমি যোনা এতিয়া তুমি এক বছৰ পাই আছে ইয়াৰ বেছি তুমি দহটা দহটা বেছি তুমি এক মাহতে পাই যাবা তুমি প্ৰাইভেট কাম স্কেয়াৰ স্কিল ভাল আ তোমাৰ এছপিফিক ভাল থাকে অলপমান প্ৰাইভেট কাম বিলাক তোমাৰ খাৱাবিলাক কিবা খাৱা দিব অলপ ডাঙৰ পস্তু পালে তোমাৰ আহ লৈ যাবা আহা যোৱা গাডী না বাছ খোন দি দিব অলপমান আজিকালি প্ৰাইভেট কোম্পানী বিলাক কামক ঘৰো দিছে ফ্লট দিছে।
সেইটো হয় আৰু ভালে আছে আৰু আজিকালি ঠিকেই এনেকে তাকেই আৰু ভালে ন
উম তটো মানে আজি যেনেকা তোমাৰ কামবোৰ হৈ আছে না প্ৰাইভেট কাম বিলাক বেছি ভাল হৈ আছে মানে ক ক তোমাৰ মানুহবোৰো ইমান বেছি হৈ আছে মানুহবোৰ কি হয় মাৰি ইমান ভাল পাৰিলে ইমান নিজৰ স্কিলছ বোৰ চাব লাগে তেতিয়া তোমাৰ কাম বোৰ পাৱাৰ অলপ হয় হয় এক্সাম চবেই এক্সাম কৰে চবেই পঢ়ি আছে ইমান মানুহ আছে আমাৰ দেশৰ মানুহ ল'ৰা ছোৱালী বিলাক চবেই পঢ়ি আছে পঢ়া শুনাতো মানে যেনে কৰিলে হৈ গল আৰু কি তোমাৰ স্কিল থাকে মানে তোমাৰ স্কিল ওপৰত তুমি কাম পাব মানে তোমাৰ যিমান ভাল স্কিল সিমানে ভাল দৰমহা পাৰে তুমি যিমান ক কম সিমান কম ধৰব পাৰে পঢ়া শুনাত মানে কি হয় পঢ়া শুনাত কোনোবা বেছি পঢ়াত ভাল হয় কনে কম পঢ়াত ভাল হয় এনেকা এনেককা কৰিলে কোম্পানী বিলাক নলয় আজিকালি এতিয়া হা
অ সেইটো হয়।
অ অল আচা আজিকালি মানুহবিলাক কি ভাবে অ ডাঙৰ কাম পোৱা আগত সৰু কাম কৰিব লাজ কৰে মানে পোৰা এখনে মানে তোমাৰতো অ দিৰেকটো আগে নাযায়
অ লাষ্টত পাই মানে কোনোটো কাম সৰু ডাঙৰ নাথাকে কৰি কৰি গৈ থাকিব লাগে লাষ্টত গৈ কিনে মানে ডাঙৰ কামত ডেণ্ড হৈ যায়
দিয়া দে তোমাৰ লগত কথা পাতি ভাল লাগিল ত কথা পাতিম তোমাৰ লগত দিয়া হব দে
অ অ ঠিক আছে হ'ব